কৰিছা।
অহ, মই এনেই আছিলোঁ। তুমি?
মইয়ো এনেই আছো তোমাৰ, কিনো কৰিম ন'। ভাত খালা?
ভাত অহ, খালোঁ। তুমি খালা?
মই জাষ্ট এতিয়া খা খাইছো আৰু অলপ দেৰি হ'ল আজি বনাওঁতে, সেইটোৱে। খবৰ ভাল? মই ঘৰতে আছো।
অ'। অ', ময়ো মানে এতিয়া, নিজৰ গাঁৱত আহিছো আৰু মানে ইমান চহৰত থাক কি? বহুত পলিউচন হয় ন তাত, ত 'সেইকাৰণে মানে মোৰ মানে তাত থাকি ভাল লগা নাই, আৰু সেইকাৰণে গাৱঁত আহি গৈছিলো আৰু। তোমাৰ খবৰ ভাল নে?
হম।
হেল্ল'?
অ', শুনিছা?
অ', তোমাৰ খবৰ ভালনে?
অ', মোৰ ভালেই, তোমাৰ?
অ', মোৰো ভালে দিয়া আৰু এতিয়া ভালে চলি আছো আৰু।
অ', হ'ব বাকী কথা এটা কোৱাচোন? হেল্ল'?
হেল্ল'?
অ', কোৱা।
অ', তোমাৰ নেটৱৰ্ক বেয়া নেকি?
অ', নেটৱৰ্ক নাই, মোৰ ভালে দিয়া, তোমাৰ কিয় মানে বেয়া আহিছে নেকি নেটৱৰ্কটো?
নহয়, মানে তোমাৰ আৱাজটো মাজে, মাজে কাট খাই যায় ন'।
অ', অ', অ' মানে নেটৱৰ্কটো অলপ, অলপ এ, সেয়া হৈ যায় চাগে, মই মানে এতিয়া অ', গাঁৱত আহিছো ন', এতিয়া মানে চহৰতটো মানে নেটৱৰ্কটো ভাল পাই যায়, কিন্তু এতিয়া গাঁৱত আহিছো কাৰণে নেটৱৰ্টো মানে বহুত বেয়া, পলিউচন থাকে ন' চহৰত সেইকাৰণে।
হেল্ল'? অ' আজিকালিটো পলিউচনটো বহুত হোৱা হৈছে ন'?
অ' সেইটোৱে ন'।
উম' মানে বহুতে পলিউচন হৈছে আৰু মানে আজিকালি এতিয়া পলিউচনটো মানে চব জাগাৰ পৰাই হোৱা হৈছে এতিয়া, এয়াৰ পলিউচনটো হোৱা হৈছে। তাৰ পিছত ৱাটাৰ পলিউশনটোতো হৈয়ে থাকে বাৰু। তাৰপিছত আজিকালি চইল পলিউচন আৰু চহৰত মানে নইজ পলিউচন টোতো মানে বহুতে বেছি থাকে। গাড়ীবোৰ চলি থাকে।
অ'।
অ' শুনিছা?
অ' মই শুনি আছোঁ।
অ' তুমিটো কোৱাই নাই, তুমি শুনিছা যদি।
অ' মই কৈ আছো দেখোন মানে মইতো কৈছোৱে কি, আজিকালি পলিউচনটো বহুতেই হোৱা হৈছে।